নমস্কাৰ।
অ নমস্কাৰ, কি কৰি আছা?
এইয়া শুই আছো, তুমি?
অ ময়ো শুই আছো কি কৰিবা আৰু ভাত চাত খাই লৈ শুই আছো আৰু।
এনেইতো খবৰেই নাই আজি কিয় ফোন কৰিলা কোৱাচোন বাৰু।
এনেই আও খবৰ খাতি ল'বলে ফুৰিবলে যাবলে মানে এটা কথা আছিলে।
তাকেতো এতিয়া বহুত গৰম যাওঁ ব'লা কবাত টিপ এটা এ।
অঁ ঐ খোৱা বোৱা কৰিলেনে নাই?
খোৱা বোৱা তোমাৰ খালোঁ বাৰু এতিয়া।
কি খালা?
সেই ভাতকেইটা খাই তামোল অকণমান চুবাই আছিলোঁ এনেই।
অ অ তামোলো খোৱা মানে ন?
অঁ
উম কেনেকা লাগে তামোল খাই তোবেলে
তামোল খাই ধুনীয়া লাগে অও' তোমাৰ তাৰ লগত চূণ আৰু চাধা অকণমান দি ল'লা। এই খাবা আৰু অঁ
উম। আমাৰ মই খাওঁ আৰু কেতিয়াবা, কেতিয়াবা তামোল মানে ইমানো খোৱা নহয়। হলেও কেতিয়াবা খালে মানে উ কেতিয়াবা খালমালে মানে আকৌ মূৰত ধৰে মূৰ ঘূৰাই তেনেকুৱা হয়।
হয়ে বাও তোমাৰ তামোলৰ ওপৰতো কথা আছে যে। তোমা চিলনীয়া তামোল আছে। এনেকুৱা আমাৰ গাঁৱলীয়া লোকেল তামোলটো আছে।
আঁ
তামোলো তোমাৰ বহুত নানা ধৰণৰ আছে তোমাৰ আকৌ এতো সৰু সৰু এটা গছত লাগে চাবাচোন মোমাই তামোল সেটো খাবা তুমি
অঁ অঁ সেই মোমাই তামোল। স সেইটো ভাল লাগে মিঠা মিঠা লাগে নাৰিকল নিচনা লাগে ন সেইটো। অঁ, গোমল কোমল তো খাও বাৰু কিন্তু সেইটোৰ লগত তা পাণ দি পেলাই খাব পাৰে ভ ভাল নালাগে আকৌ।
অঁ তোমালোকৰ সেইফালে টকো হয় নে নহয় টকৌ টকৌ?
তোকৌ আমাৰ ঘৰতেই আছে আ'ক
আমাৰ এইফালে নাইয়ে তকৌৰ বস্তুটো আজিকালি নাইকিয়া হৈ গ'ল অ।
অ টকৌ গছ নাইকিয়া হৈ গ'ল, কিন্তু আমাৰ ইয়াত ঘৰত লাগি আছে সৰু সৰু শুই আছে এতিয়া খাবলৈ হোৱা নাই।
উ
ওম টকৌতা বহুত টান হেৰি কৰিবই নোৱাৰি ভাঙিবই নোৱাৰি।
আগতে আমি সৰুতে তোমাৰ এই ৱালৰ ওৱালৰ চৰি এত দৰ্জা যে দৰ্জাৰ চাইদৰ এ কবজাত লগাই লগাই ভাঙি ভাঙি খাওঁ অ।
অঁ ভাল লাগে বাৰু, বহুত টান থাকে কিন্তু।
টান চোবাবই নোৱাৰি। তেওঁ কিবা এটা কিন্তু সেইটো খোৱা মজা এটা আছে দেই ন।
অঁ ভাঙি ভাঙি খোৱাৰ মজা এটা আছে কিন্তু বেলেগ।
আকৌ তোমাৰ সেই তোকৌ নিচনা তাল যে তালটো খাইছা তাল?
অঁ অঁ তালটো খাইছো খাইছো।
সেইটো এটা সেইটো তোমাৰ ভিতৰৰ গুটিটো খাই বঢ়িয়া লাগে কোমল কোমল।
নহয় তালটো, তালটো কোমল- কোমল থাকে নে? নে এনেই, মানে ভিডিঅ' বিলাকত দেখো কিছুমানত কোমল কোমল একেবাৰে জু জেলি নিচিনা থাকে কিছুমান ৰিয়েলত দেখোন টান টান থাকে কোন এতিয়া হয় কোনটো?
তোমাৰ কেঁচা তালটো কোমল থাকে আও যেতিয়া নেকি তালটো পকি পেলাই ক'লা হৈ যায় যে।
আঁ
তেতিয়া তোমাৰ বস্তুটো টান হৈ যায়, কটকটীয়া। এনেই তোমাৰ কেঁচাতে পুৰা অঁ, এনেই তোমাৰ কেঁচাতে পুৰা কোমল হৈ থাকে বস্তুটো।
তাকে ভাবিছো কিছুমানে জুজ বনাই খাই, সেইটো মানে ইমান কোমল থাকে মানে এনেই সহজেই কাটি দিয়ে মানে একেবাৰে, জুচ বনাই খাই উম।
কিন্তু আমাৰ ইয়াত পোৱাটো এতিয়া তোমাৰ এটো দছবাৰ মান দা মাৰিলেও কাট নাখায়।
উম গৰমত ভাল আ তালৰ জুচ খাবলৈ ন
অ তোমাৰ পেট ঠাণ্ডা পৰে বোলে
তাল কল সেই জুচটো দি পেলাই মিক্স কৰি পেলাই জুইচ খায়
হ হ
উ তুমি খোৱা নাই জুজ খাই পাইছা ন নাই।
পালৰ খাই পোৱা নাই বাৰু বেলৰ খাইছো তোমাৰ বেলৰ
অ বেলৰো ভাল কিমু ঠাণ্ডা হৈ যায় পেট
বিৰাট ঠাণ্ডা পৰে বোলে অ
উম উ
বাকী কোৱা আৰু
বাকী ভাত কি দি খালালা তুমি।
ভাত তোমাৰ হে মায়ে তোমাৰ কচু পুলি বনাইছিলেও আজি
অ কচু বুলি মাছ নে
মাছ তোমাৰ শুকান মাছ দি পেলাই।
অ
বৰ ধুনীয়া লাগিলে খাই ভাত এটা
অ কচু পুলি মাছ বহুত ভাল লাগেতো
ভাল লাগে ভাল লাগে কঠালৰ গুটি এতিয়া এইটো ছিজনে তোমাৰ আৰু
অ কথাৰে মই সেই মাছ মাছ মাংস নহয় বাৰু এনে নিৰামিষ পছে খালো দালি ভাত বডি ভাল বিন বডি যে বডি দীঘল দীঘল
অ অ অ
বডি ভাজিটো আৰু ভাত নেমু
অঁ
এ গৰম যিটোহে দিছে খাবও মন নযায় দুপৰীয়া
তাকেইতো আমাৰ ইয়াতো বহুত গৰমো
গৰম বহুত পৰিছে খেতি চেতিটোব পানী চানী হোৱাই নাই ছাগে তোমালোকৰ ফালে
নাই আমাৰ এইফালে ক'ত পানী কঠীয়া মৰি গৈছেগৈ তোমাৰ
অ সেইটোৱে নহয় বব চাৰী খেতি বৰষুণটো নাইয়ে
নাই কি কৰিবা উপায় নাই বতৰ মহিমা আৰু
অ
কয় নহয় অসমীয়া তোমাৰ বতৰ মহিমা নাৰী মহিমা একেই বুলি।
কি কি বুলি কয়।
বতৰৰ মহিমা আৰু নাৰী মহিমা একেই বুলি।
অ অ সেইয়াই আছে আৰু
হুম হু
উম তোলাৰ খেতি কৰিছা নাই এইবাৰ
আমাৰ দেউতায়ে লগাইছিলে চাগে কৰ'বাত
অঁ
জানো কি হৈছে মই চাবৰ যোৱাই নাই।
অঁ যোৱা তোমাৰ বিজনেছ চাগে তুমি বিজি আছিলা ন।
নিজৰ বিচনেছতে দেখি চাই আৰু তুমি আহিবা আহিছিলা নহয় মাজতে কৰোতে ন
উম উম গৈছিলো বাৰু ঠিকেই চলি আছিলে।
অ' পিছো তুমি এতিয়া বাবু কিহৰ পালাগে।
মই।
অঁ।
মই এইবাৰ হেৰিত আকো এইচ এছ দিম হাই ছেকেণ্ডৰী দিম।
অ' দিবাহে তুমি ন, তোমাক এই বহুত। সৰুতে দেখা নহয় পাহৰিয়ে গ'লো মুখনকেনেকুৱা আছিল।
এই। মই গৈছিলো তুমি নাছিলা চাগে, এদিনৰ কাৰণে গৈছিলো মানে। এ'পটকট গৈ পেলাই আহিবলগাই হ'ল।
কিমান তাৰিখে আহিছিলা?
এ হ'ল কেইদিনমান, মানে এমাহমান হ'ল মই গৈছিলো।
অ' মই মাজতে নাছিলো ঘৰত নাছিলো নাছিলো নাই। মই মানে এই গাহৰি গাহৰি পোৱালি আনিব গৈছিলোঁ তোমাৰ।
অঁ অঁ অঁ হয় হয় চাগে দেই। সেই তেতিয়া তুমি নাছিলা, গৈ পেলাই মই এনেই। গৈ পেলাই তাৰমানে খাই কৰি আবেলি মানে গুচি আহিলোঁ।
উম, এটা কাম কৰিবা তুমি গৰম বন্ধত আহিবা আমাৰ ঘৰত গাহৰি মাৰি খুৱাম তোমাক।
অ' গাহৰি মাৰি খুৱাবা নেকি, গৰম বন্ধত এতিয়াতো বন্ধই দিছে তাকে ফোন। ক'ৰবাত ফুৰিব নিয়া নেকি তুমি।
সেইটো কাৰণে ফোন মাৰিছা জানো তো মই।
অ' যাওঁ বলা আমাৰ আমাৰ মানে। ঘৰৰ পৰা মানে যোৱাৰ প্লে হেৰিটা বনাই আছে, প্লেন এটা মনত পৰি আছে।
যাম ব'লা তোমাৰ। ক'ত ক'ত যাবলৈ চাইছা তুমি ক'ত যাবা?
মাজুলীলৈ যাম বুলি ভাবিছিলোঁ।
মাজুলীত গৈ ভাল নালাগিব এতিয়া অ'।
কিয়?
মাজুলীত তোমাৰ এতিয়া বানপানী হ'ব নহয়।
উম, বানপানী হবলৈ পানীয়ে নাই দেখোন, বানপানী হবলৈ।
আমাৰ ইয়াতহে নাই তোমাৰ পানী, মাজুলীৰ চাইডে পূৰা বানপানী ব্ৰহ্মপুত্ৰ তোমাৰ। পানী বুকু উফণ্ডি আহিছে বুজছা নাই এতিয়া।
উম উম।
তোমাৰ যোৱা যদি হেৰি অৰুণাচল চাইডে যাম ওলাবা।
অঁ অৰুণাচল চাইডে।
মই তোমাক গাহৰি লৈ যাম আমাৰ ঘৰৰ পৰা তোমাক। হেৰি বাহত বাঁহৰ চুঙাত দি খুৱাম।
উম উম।
খোৱাতটো হৈ যাব বাৰু কিন্তু যোৱাটোহে জেগাটোহে হেৰি কৰিব লাগিছিল অৰুণাচল ফালে গ'লে। ঠাণ্ডাই বাৰু এতিয়া তাত সেইফালে আকৌ বৰফ চৰফ পৰি থাকিব ন এতিয়া।
অ' তোমাৰ বঢ়িয়া লাগিব ধুনীয়া লাগিব গৈ তাৰ তোমাৰ সেই বৰফ। অঁ সেই কিবা এটা বনাব পাৰি নহয়, মূৰ্গীৰ নিচিনা কিবা কি বুলি কয় এইটো।
অঁ।
সেইটো বনাই আৰু বঢ়িয়া লাগে ন।
উম খেলিবলৈ ন তাৰ লগত, উম পাৰি বাৰু।
আক তোমাৰ এতিয়া- পেংগুইন বিলাক ওলাব তাত।
অঁ গৈছিলা নেকি?
মই গৈছিলো তো, বহুত দিনৰ আগতে যোৱা।
অঁ অঁ। সেইকাৰণে ইমান গম পাইছা মানে পেংগুইন ওলাব, হে কি কৰিব পাৰি ন।
লৈ যাম এবাৰ ওলাবা। তুমি ঘৰৰ কথা বাদ দিয়া, তুমি মোৰ লগতে যাব পাৰিবা।
অঁ অঁ অঁ তুমি, অঁ তোমাৰ লগত যাব পাৰিম ন মই।
অঁ মই কাৰখন উলিয়াম, বাকী আমাৰ লগৰ কেইটামানো যাব, ওলাবা তুমিও।
উম পাৰি, যাম বাৰু।
ভাল লাগিব গৈ, হ'ব দিয়া অ। বাকী তোমাৰ ঘৰৰ খবৰ কোৱা?
ঘৰৰ খবৰ ভালেই বাৰু। চলি চলি আছো আৰু। উম।
আমাৰ ইয়াতো বহুত গৰম অও। তাকেইতো চবতে ন একেই।
উম কি, বৰষুণ দিছিলে কিন্তু ৰাতিপুৱা আমাৰ ইয়াত বৰষুণ দিছিলে অলপ।
আমাৰ ইয়াত বৰষুণ কেতিয়া দিছিলে পাহৰিলোৱে।
উম। মানে আজি কি হ'ল কঁঠাল খাইলো ৰাতিপুৱা ৰাতিপুৱা মানে অলপ।
গৰমত আজি।
অঁ সেইটোয়ে, এতিয়া মানে অলপ গৰম লাগিছে। তাকে- কি কৰো, কি নকৰো লাগিছে মানে।
উম, মই যে তোমাক কৈছিলোঁ- হেৰি তোমাৰ বাঁহৰ চুঙাত দিয়া গাহৰি, এইটো বনাব জাননে নাই তুমি?
অঁ জানো, জানো, জানো।
কোৱাচোন ৰেচিপিটো, আমাৰটো বেলেগ আৰু তোমালোকৰটো কেনেকোৱা শুনো।
অঁ, প্ৰথমতে আম আমি মানে এনেকে বনাওঁ প্ৰথমতে- গাঁহৰ যোনটো গাহৰি মাংস থাকে ন, মাংসটো প্ৰথমে আমি- মচলা চচলা বিলাক দি পেলাই মেৰিনেট কৰি লওঁ, মানে তোমাৰ চিকেন, জিৰা, আদা, নহৰু- চব দি পেলাই মানে প্ৰথমতে আধা ঘন্টা, পোন্ধৰ মিনিট- মানৰ কাৰণে আমি মেৰিনেট মানে মচলা চচলা সানি থৈ দিওঁ। তাৰপিছত ধৰি লোৱা জুই জ্বলালো নহয় গেছতে উম। শলা থাকে ন। শলাত মানে এটা এটা এটাইকেই দি পেলাই, এনেকেই হেৰি কৰোঁ আৰু। পুৰি পেলাই, শিকি পেলাই খাওঁ ভাল লাগে তেনেকে।
তোমালোকৰো বেলেগ, আমাৰটো কেনেকে বনাওঁ জানানে নাই?
কেনেকে?
আমাৰো তোমাৰ বাঁহৰ যে, চুঙা যে-
উম।
বাঁহৰ চুঙাত তোমাৰ গাহৰিখিনি ভৰাই দিওঁ হা।
উম।
গাহৰিখিনি ভৰাই তোমাৰ তলত জুইটো জ্বলিয়ে থাকে অঙঠা।
উম উম।
তাত তোমাৰ গাহৱৰি খিনি ভৰাই তোমাৰ লাই পাত লাই পাততো চিনি পোৱা নহয় ডাঙৰ ডাঙৰ যে
উম উম উম পাইছো পাইছো অ
এ লাই পাতটো দিলা তাৰপৰা তোমাৰ জলকীয়া কাটি দিলা চাৰি, পাঁচটামান
উম
তাপা ধুনীয়া কাটিলা
উম
তাৰপৰা তোমাৰ নিমখ, হালধি তোমাৰ নিজৰ অনুযায়ী ঢালি ল'লা
অ
মিঠাতেল অকণমান ঢালি দিবা তাত।
উম উম
বাকী তোমাৰ সৰিয়হ চৰিয়হ, পালেং, লাই, লফা যি আছে ঢালি দিলা
উম
তাৰ পা অকমান টাইম থোৱাৰ পিছত বাঁহৰ শলা যে
উম
বাঁহৰ সলাই দালি হিলা হিলা হে তাৰ পা উলিয়াই খোৱা আৰু তুমি
অ অ খাইছোঁ বাৰু তেনেকৈ চুঙাত দিয়া বুলি কয় সেইটোক।
অ চুঙাত দিয়া
অ অ
পানী অকমান দি দিলে এই এইটো হেৰি তোমাৰ এইটো খাবা আৰু
উম উম উম সেইটোৱেই দি উম উম উম খাই ভাল লাগিব বাৰু দেই তেনেকে চুঙাত দিয়া গাহৰি লয় মই যোনটো কলো এইটো শলাত এতিয়া গাহৰি মানে হেটো বুলি কয় আৰু উম উম হ'ব তেনে মই যোন যেতিয়া মোৰ হৈ মিলাই গৈ মই তোমাক ফোন কৰি জনাম
দিয়া ঠিক আছে দিয়া অ মোক ফোন কৰিবা হা অ দিয়া ঠিক আছে অ